হেল্ল'!
হেল্লো'!
অ' হেল্ল'হেল্ল! অ' কি কৰিছা?
তুমি?
ময়ো আছো এতিয়া অলপ, মানে ভাত পানী খাই বৈ
অ'।
ভাত‌ খালা নাই? অ'
কেটকা খালা ভাত?
তিতা পাট তাৰপিছত এটো তিয়হ চানা এনেকে। দাইল তাৰপিছত চয়াবিন আলু ভাজি।
অ'।
উম। ৰাতিপুৱা কি খোৱা হ'ল?
ৰাতিপুৱা চাহ পুৰি ভাজি খোৱা হ'ল। এতিয়া ভাত খাওঁ আৰু।
অ', অ'। বাকি কোৱাচোন আৰু?
আজি কলেজ নগ'লা?
উম, নাই আজি নগ'লো।
অহ।
তাৰপিছত ৰ'দ দিছে নে তোমালোকৰ ফালে?
উম, বহুত গৰম, তোমালোকৰ ফালে?
আমাৰ নাই ইমান মাজৰ ৰ'দ টো ওলাইছে হে।
অ'। আমাৰ ফালে এইকেইদিন বৰষুণ বৰষুণ কে গ'ল তাৰপিছত কালিৰ পৰাহে ৰ'দটো ওলাইছে আৰু।
উম, অ'।
ৰ'দ দিলে ৰ'দে ওলাই দি থাকিব বৰষুণ দিলে বৰষুণে দিব আৰু।
অ', অ'। অ'। বাকী কলেজ যে জুলাই মাহত বন্ধই আছে।
উম, আছে।
কি কৰিবা জুলাই মাহত?
ক'ৰবাত ফুৰিব যাও বুলি ভাবিছোঁ ভাবিছোঁ।
উম। অ'। তুমি এনে এক্সট্ৰা কিবা বনোৱা নে মানে এনে কওক
এক্টিভিটি আছে জানেনে এইবিলাক চিলাই কাম বা কিবা কিবি বনাৱা কৰা নাই?
কি কি কৈছা?
চিলাই-তিলাই কৰা নে সুধিছোঁ?
নাই মই নাজানো চিলাই-চিলাই কৰিবলৈ।
কি জানা কি মানে কি বনাব বিচাৰা কিবা বনাব পৰা নাই মানে? আজিকালি এইবিলাক বনাই যে। এইয় এনেকেই মানে আৰু হেনমেডৰ বস্তুবিলাক।
মই এনেই বেছিভাগ একো নাজানো বাৰু। ঊলৰ পৰাহে অলপ ঊলহে অলপ অলপ গুঠিব জানো আৰু।
আৰু এনেকা ফ্ৰেম থাকে যে তাত ফুল মানে বাচি মানে এনেকা কাপোৰত উঠাব পাৰে যে ফুলটো?
উম।
সেইটো জানো।
অ', অ'। অ'।
তুমি?
মই ঘৰৰ কামো জানে বাৰু অকমান। এনেকুৱাট তাত চাত ব'ব জানো আৰু, মেখেলা চাদৰ
উম। অ' তেনেকে মাখেলা চাদৰ বৈ গৰম দিনত মায়ে মেখেলা চাদৰ মায়ে লগাই দিব তাকে বম আৰু।
অঁ। ইমান গৰম ন, গৰম দিন আহিছে আৰু?
গৰম আহিছে আৰু, পুৰা পৰিচয় এতিয়া হ'বহে মেইন গৰমটো।
উম।
ছেপটেম্বৰ, জুলাই, আগষ্ট, ছেপ্তেম্বৰ মাহতো পূৰা গৰম হয়।
উম, পিছে তুমি কঠীয়া ৰুব জানা নে নাজানা?
অ' সেইটো, সেইটো অলপ চলপ জনা হয় জানো আৰু।
অ'।
উম।
এনেই তোমালোকৰ ঘৰত খেতি কৰে আৰু?
উম, ক'ৰা হয়।
অ'।
তোমালোকৰ কৰে?
উম, উম, কৰে।
অ'।
আমাৰ মানে ঘৰ মাহঁত মানে পাপাই নকৰে মানে মোৰ পাপ দেউতাৰ ককাইয়েকে কৰে আৰু খেতি।
অ', অ'।
পাপা ঘৰত নাথাকে খেতি কৰিব?
অ'। ক'ত থাকে?
অৰুণাচল।
উম। অৰুণাচল গৈ পাইছা?
অৰুণাচল মই যাই পোৱা নাই বাৰু এতিয়ালৈকে। যাবলৈকেতো মন আছে, যাই পোৱা নাই বাৰু এতিয়ালৈকে, যাব লাগিব পৰীক্ষাৰ পিছত।
অ', অ'।
তুমি গৈ পাইছা?
মই অ', অৰুণাচল এই তাতে গৈ পাইছোঁ
অঁ, অঁ।
উম
তোমালোকৰ ফালে লাইট আছে?
অ
তোমালোকৰ ফালে লাইট আছে?
কাৰেন্ট
অ
অ আছে
আমাৰ ফালেতো অলপ ৰাতিপুৱাই যোৱা আহাই নাই
অ অ উ
বহুত কাটি কাটি থৈ দিয়ে ইয়াত গাঁৱলীয়া জেগা যে
অ চাত ডাঊন দিয়ে আক এটা এটা চাইডত দিলে এটা চাইড কাটি দিয়ে
উম
উম
টো আমাৰ ইফালে বহুতে যায় বতাহ অলপ মাৰিলে বুলি ক'লে আৰু গুচি যাব আৰু লাইট টো
অ অ
পিছে আছে নে
উ নাই বাৰু আমাৰ হেনেকে নাই নাই নাই তেনেকুৱা অ নাই আমাৰ
অ
আছে তোমালোকৰ
উ আছে
অ অ তাত মান বহি অ পুহিব কাৰণে মানে বিকি কৰিব কাৰণে ভাল
উম উম আমাৰ ইয়াতো চবৰে পুখুৰী আছে আৰু
অ সেইটো বিকিবৰ কাৰণে কৰা হয় নে কি
নাই ঘৰত খাবলৈ কাৰণেও অলপ বিক্ৰী কৰিবলৈ
উম উম উম ইমান বেয়া হৈছে
মই এবাৰ ৰৌ মাছ বৰালি মাছ বাহুমাছ
আৰু চন্দা মাছ
অ'।
দিয়া হৈছে বাৰু মাছ।
উম উম উম। ভালে শুইছে আৰু।
বজাৰ পৰা কিনি খোৱাতকৈ মানে ঘৰৰ পৰা খাব পৰা যায় আৰু ঘৰতে ঘৰৰ মাছ।
উম। উম, হম।
চালনী মাছ খোৱাতক বজাৰৰ
উম।
আজিকালিটো বেছিভাগ তুমি কিনিব গ'লেতো চালনী মাছেই পোৱা, লোকেল মাছ নোপোৱাই।
উম।
তুমি পিছে কি মাছ খাই ভাল পোৱা?
মই বাহু মাছে ভাল
অ।
উম। আজিকালি মানে সেইটো লোকেল মাছটোহে খাব লাগে বৰ দৰব বা লোকেলটোৱে মানে চালনিটো খাই আকৌ প্ৰটিন নাই ন, লোকেল মাছতে মাইন ভিটামিনবোৰ থাকে।
এ। আৰু বহুত তেলো ওলাই এফালে লোকেল মাছৰ ন। তো এইবিলাক মাছৰ বেছি হেৰিও নাই চালনি মাছৰ।
উম।
আৰু এইফালে উম ঘৰৰ মাছতো ভিট টামিনো থাকে ন আৰু এইবিলাক ঘৰৰ মাছবিলাক বা এইফালে লোকেল মাছবিলাক ঘ হেৰিত সৰু পালি খুৱালে ভাল।
উম।
ভাল আৰু খালে।
উম। এ মানুহ পাৰিলে লোকেলটোহে খাব লাগে চালানীটো কাম নাই।
উম।
ধও।
চালনী খাব একো হেৰি ভিটামিনো নোপোৱা, জাষ্ট এনে মুখৰ সোৱাদৰ কাৰণে খোৱাহে হয় আৰু।
তাকে আজিকালি মানে চালানটো বেছি চলে, লোকেল মাছটো ইমান খোৱা পাবলেও নাইকিয়া হৈ গৈছে আৰু বজাৰত লোকেল মাছটো বহুত দাম।
উম বহুত দাম উম।
এতিয়া ধৰ শিঙি মাছৰ আঠশ টকা কেজি। মাগুৰ মাছৰ আঠশ টকা সেনেকে উম। উম, তাকে দামটো বহুত বে ন আমাৰ লোকেল মাছতো তেনেকে ইমান খুৱাও নাযায় মানে চালানিত তো ডেইলি উলায় বজাৰত, চালনিবো আৰু কাম নাই যে মেইন কথা।
উম, এবাৰ তোমালোকৰ ঘৰত গ'লে লৈ যাম দিয়া ঘৰৰ মাছ।
অ আহিবা লৈ আহিবা।
উম, তুমি নাহায় আৰু আমাৰ ঘৰত।
যাম যাম এবাৰ জুলাইত গৰম বন্ধতে যাম তোমাৰ ঘৰলে।
উম, আহিবা মাছ ধৰিম একেলগে পুখুৰী।
অ অ ঠিক আছে ধৰিম বাৰু। আহিলে মাছ লৈ আহিলে হে এনেকে মানে মাছ আগতে ধৰি পাইছো। এতিয়াতো আমাৰ পুখুৰী নাই ন।
উম উম হয়।
উম হৈছে আক। উম' যেতিয়া টাইম পোৱা আহিবা।
উম উম ঠিক আছে হ'ব দিয়া।
অ' ঠিক আছে দিয়া।